হেল্ল' অহ হয়
হয় নমস্কাৰ।
নমস্কাৰ কি খবৰ ভালনে?
আছো- আছো ভালে আছো। আমি এইটো জুলাই মাহৰ যিহেতু গৰম বন্ধ হয় নে স্কুল, কলেজ হওক সকলো বিলাক বন্ধ দিয়া হয়।
হয়।
কাৰণে বন্ধ দিয়া হয় কিন্তু মানে ডিচেম্বৰ, জানুৱাৰী পিকনিক বনভোজস্থলী সমূহ যেনেকে পৰিদৰ্শন কৰা হয় ঠিক তেনেদৰে এইটো মাহতো বহুতখিনি ঠাই নতুন ন- ন ঠাইৰ মানুহে যাব খোজে কিছুমানে নিজৰ ল'ৰা- ছোৱালীক কিছুমানে বিদ্যালয়ৰ ফালৰ পৰা শিক্ষামূলক ভ্ৰমণ তেনেকে
হয়
মধ্য অসমৰ মানুহখিনি নামনি অসম বা উজনি অসমৰ ফালে যাব খোজে উজনি অসমৰ মানুহবিলাক নামনি অসম বা মধ্য অসমৰ ঠাই বিলাক চাব খোজে ঠিক তেনেদৰে নামনি অসমৰ বিলাকো মধ্য অসম বা উজনিৰ ফালে চাব খোজে কিন্তু চাব খুজিলে মধ্য মধ্য অসমতে বেছিভাগ মানে উম ভ্ৰমণ বিলাক কৰা দেখা যায় কিয়নো মধ্য অসম টো মাজত পৰে অসমৰ সোমাজত ঠিক তেনেকৈ কেইটামান বহুত ভাল ভাল ঠাই আছে এই ঠাইসমূহ পৰিদৰ্শন কৰে হয়
অহ হ
স্কুলীয়ামূলক ভ্ৰমণ সমূহত মানে বুৰঞ্জী মূলক হয়নে সেই ঠাইসমূহ বেছি পৰিদৰ্শন কৰা হয় বা বিজ্ঞান ভিত্তিক যেনে বি বিজ্ঞান ভিত্তিক আমাৰ ইয়াতে চাইন্স মিউজিয়াম চাইন্স চিটি হয়নে আৰু বুৰঞ্জীমূলক যেনে ধৰক হাঁহ হয় প্লেনেটৰিয়াম নক্ষেত্ৰ গৃহ তাৰকা গৃহ উম আৰু বিজ্ঞানৰ নতুন নতুন যেনে আপোনাৰ নতুন অহ ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰৰ ওপৰত বিচ কেইখন হয়নে বিজ্ঞানৰে আৱিষ্কাৰ যিহেতু
হয় বিজ্ঞানৰ আৱিষ্কাৰ হয় হয় উম এই মাহটো হয় হয় এই মাহ তোৰ ল'ৰা ছোৱালীয়ে কিন্তু মানে আমি যদিও সিমান ভাল নাপাওঁ গৰমৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে হেত কাৰনে ভাল গৰম বন্ধ।
ৰাছ গম কৰিলা
সিহঁতে মানে গৰম বন্ধ পায়। এইকাৰণে লৰা ছোৱালীয়ে ভাল পাই ফুৰিব গৈ।
হয় বহুত ভাল পায়। হয় হয় বহুত ভাল পায়। আহ যেনে ধৰক, গুৱাহাটীৰ ভিতৰতে আমি যদি চাব খোজো না কিছুমানতো কিছুমান মানুহ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব যায়।
হয় হয় হয় হয়।
সেইটো এটা কথা। গৰমত যিবিলাক গৰমৰ বন্ধস্থলী বা অহ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কিছুমান ঠাই গৰমত যিবিলাক যায় গৰম বন্ধৰ লগত সংগতি ৰাখি, সেইসমূহ বিশেষকৈ ঠাইবিলাক আৱিষ্কৃত ন ন ঠাইবিলাক আৱিষ্কৃত প্ৰা কৃতি সৌন্দৰ্য উপভোগ কৰিবলে, কিন্তু ব বছৰ শেষত আৰু বছৰৰ প্ৰথম ভাগত যিবিলাক পিকনিক স্থলীত যোৱা হয়। সেইবিলাক ওচৰ -পাজৰৰ কিছুমান পথাৰত কিছুমান সৰু ঠাই যত মানুহ সমাগম হয়। এইবিলাক ঠাই তেওঁলোকে পচন্দ কৰে। যেনে বাগানৰ মঞ্চত আৰু তাতে প্ৰাক প্ৰাকৃতিক সৌন্দৰ্যৰ, প্ৰাকৃতিক পৰিৱেশৰ মাজত সকলোৱে মিলি এসাঁজ খাব।
এসাজ খাই হয়।
গৰমৰ বন্ধত যিসকল মানুহে বাহিৰত যাব ঠাই বিশেষ মানে সৌন্দৰ্য অনুভৱ কৰিব বিচাৰে। তেওঁলোকৰ উদ্দেশ্যটো বেলেগ থাকে, কিছুমানে যায়, কি কিছুমান নতুন নতুন ঠাইত নো হয়নে? কিছুমান নতুন নত তুন ঠাইৰ বিষয়ে মানুহৰ বিষয়ে জানিব খোজে।
হয়।
প্ৰকৃতিৰ বুকুত, কিছু সময় পাৰ কৰিব খোজে। আহ আন কিছুমান মানুহ হয় আন কিছুমান মানুহ আকৌ যায় যেনে ধৰক নতুন নতুন টাউন গুৱাহাটীৰ মানু্হবিলাক কলকাতা, দিল্লী, মুম্বাই হয়নে?
হয় হয় মানে কিছুমান যায় যিবিলাক জেগা ধৰক এই মানে বৰ বৰফেৰে আবৃত ঠাণ্ডা জাগা তেনেক পা ঠাইলৈ যায় বহুতে। হয় হয় গৰমৰ দিনকেইটাত হয়।
গৰমৰ দিনটো উপভোগ কৰিব যায়, মানে কি হয়? হা কিছুমান ঠাই থাকে মানে বেলেগ বেলেগ ঠাই থাকেতো সবৰে।
উম হুম অ হু।
উম, চ' যিবিলাক পাহাৰ সমভূমিত বাস কৰে, তেওঁলোকৰ মানে পাহাৰ- পৰ্বত এইবিলাকৰ প্ৰতি মূহটো বেছি থাকে। ঠিক আছে, আৰু যিবিলাক আকৌ পাহাৰত বাস কৰে মানে তেওঁলোকে আকৌ এই সমতলিৰ প্ৰতি মুখটো বেছি থাকে।
হয় হয়।
আমি ইয়াতে থাকোঁ, আমি সাগৰ চাব হেঁপাহ থাকে।
হয় ঠিকে কৈছে।
আৰু বাহিৰৰ কিছুমান মানুহ আকৌ সাগৰত যিসকলে থাকে। তেওঁলোকে আকৌ সাগৰ এৰি হাবি জংঘলৰ মাজত ঠাই অ অলপ সময় অতিবাহিত কৰিব খোজে, এনেকুৱা ধৰণৰ কথা আহি পৰে ন।
কি কৈছ অ বহুত বিদেশৰ পৰা মানুহ যেনেকে আমাৰ তাত আহে আমি আকৌ বিদেশত যাওঁ সেনেকুৱা কথা। ধাৰ ৰূম।
হয়। হয় ঠিক কথা কৈছে?
অলপ চাব লাগে আৰু তেনেকে মানে মানুহে অলপ চাব লাগে অলপ ফুৰিব ফুৰিব লাগে আৰু।
অ খুৰী ফুৰিলে নতুন নতুন কথা মানুহবিলাকৰ মাজত এটা প্ৰশান্তি অনু ভৱ কৰে হয়নে?
হয় এতিয়া ধৰক স্কুল কলেজ, স্কুল কলেজ বা কাম ত সদায় থাকিব ন ভাবো আৰু যে তাৰ মাজত অকমান সময় সময় উলিয়াই হলেও অলপ ফুৰিব লাগে জানিব লাগে যে কোন- ধৰক বিভিন্ন ধৰণৰ মানুহক জনা যায় ঘৰত সোমাই থাকিলেতো ইমান জনা নাযায়। এইটোট দুটা এটা জ্ঞানো হয় ভালো লাগে সেইটো আৰু
একদম সঁচা কথা কৈছে আপুনি
হয়
একদম সঁচা কথা কৈছে
হয় হয় তাৰে ভিতৰত কিছুমানে প্ৰকৃতিৰ বুকুত যাই ভাল পায়। আকৌ কিছুমানে আকৌ নতুন জাগা চাই চাই ভাল পায়। তেনেকুৱা অ মই জনাত আৰু বহুতে এই গৰমৰ দিনত বাছি লয় অকল ঠাণ্ডা জেগা যাতে ঠাণ্ডা জেগা তাত গৈ অকমান গাটো জোৰ পেলাই আহিব পাৰে। তেনেকুৱা প শ্বিলঙত টো বহুতে যাব এতিয়া শ্বিলঙত। সেই দুদিন মানৰ কাৰণে হয়
আপুনি যোৱাৰ কিবা আঁচনি বনাইছে নেকি?
মই সদ্যহতে বনোৱা নাই দুদিন পিছত এই সপ্তাহত বনোৱা নাই নেক্স সপ হত নাজানো বাৰু মই হঠাৎ প্লেন কৰি দিওঁতো এ সেইটো আৰু বহুতে যাব শ্বিলঙত মানে দুই পাঁচ দিন মান থাকি আহে গাটো জোৰ পেলাই আহিব সেয়া,
মই এটা বনাইছোঁ ষোল্ল সোতৰ তাৰিখ ওঠৰ তাৰিখ এনেকে এই দুদিন এনেকে থকাকে যাম ভাবিছো লগৰ
অ অ, ক'ত যাব আপুনি?
শ্বিলং এ যাম
অ শ্বিলঙত যাব ন অ অ দিন আছে বাৰু
নাজানো সেইফালে মইও যাব পাৰো নাজানো কিন্তু এই এই সপ্তাহত নাযাওঁ আৰু বাৰু।
অ
মই ঘূৰি ফুৰি অলপ ভালেই পাওঁ, তেনেকে
অহ না ঘুৰিব লাগে, ফুৰিব লাগে, যিমান খিনি পাৰে আৰু বহুত দূৰতো যাব নোৱাৰে যিখিনি থাকে, যিখিনি ঠাই আপুনি পৰা লৈকে যাব পাৰে লাগে আৰু
হয় হয় হয় হয়, কিন্তু এটা কথা দেই ঘুৰিব ফুৰিব মই এটা কথা কওঁ, মইতো চাপৰ্ট কৰো ঘুৰা ফুৰা কিন্তু তাৰ মাজতে মই ক'ব বিচাৰো, কিছুমান এনেকোৱা ঠাই আছে, যত নেকি গ'লে অলপ বিপদ হয় যেনেকে ধৰক- কিছুমান বহুত থিয় পাহাৰ, কথাটো কৈছো কিন্তু মই সেইবিলাক কিন্তু মই ঠাই ফুৰিব ভাল নাপাওঁ। সেইবিলাক মই ভিডিঅতে চাম মোক মানে এনে কোৱা ঠাই ফুৰিব লাগে য'ত নেকি মোৰ মানে বিপদৰ আশংকা নাই আৰু, গতিকে সেনেকুৱা ঠাইত গ'লে অলপ বিপদৰ আশংকাও থাকে দিয়কচোন। অ মানে বহুতে বা ভাবে যে মই নতুন জেগাত যাম নেচাৰেল বিউটি চাম কিন্তু বিপদৰ অসাংক লে মই যাব মানে অলপ ভয় লাগে কিছুমান থাকে বহুত পাহাৰোৱা ঠাই বহুত ওখ ঠাই আহ অলপমান ৰিস্ক থাকে সেনেকোৱা জোগাত মই নাযাও মই যাওঁ যত নেকি ৰিক্স নাই সেনেকোৱা জোগাতহে মই ফুৰিব যাওঁ।
হয় হয় কিছুমান ৰিস্ক থকা ঠাইত যোৱাটো উচিত নহয়।
হয় সেইবিলাক জাগা আৰু মই ভিডিঅ'তে চাই লও আৰু সেনেকোৱা।
হয় হয়
এইটো কথা আৰু।
আপুনি এটা জেগাত গৈ পাইছেনে অমৰনাথত গৈ পাইছেনে?
হয় হয় অমৰনাথ এতিয়া কেই তাৰিখৰ পৰা খুলিব আ্পোনাৰ কথা কৈছেতো এই কেইদিনতে খুলিব আৰু নেহু অমৰনাথ যাব পাৰে কিন্তু অমৰনাথ গৈ ভাল পাব
এইটো পাহাৰুৱা জাগা নেকি?
হয় হয় বহুত পাহাৰৰ জেগা আপুনি যাব তাতে হয় হয়
আপুনি গৈছেনে?
হয় হয়
অ মই কিতাপ এখনতে পঢ়িছিলো ঠিক আছে ঠিক আছে।